নমস্কাৰ।
হেল্ল' নমস্কাৰ। হৈছেনে অ'।
হেল্ল'?
হেল্ল'?
শুনা পাইছে নে নাই আপুনি?
অ'।
অ', কি কৰি আছে আপুনি?
মই ভাত খাই উঠিলো এতিয়া, আপুনি?
অ', মই এইমাত্ৰ এই জিমত গৈছিলো ত' জিমৰ পৰা আহি কেনে ঘাম জিমত গ'লে টো ঘাম ওলাই ত' ভাগৰ লাগি আছিল আৰু কেনেৱা লাগিছিল গাটো গা ধুলু গা ধুই আহি কেনে মাত্ৰ অলপ শুলো। পিছে আপোনাৰ আজি দিনটো কেনে গ'ল?
আজি? মোৰ আজিৰ দিনটো ভালেই গ'ল। কলেজ-তলেজ নাই কলেজ বন্ধ। উম, গৰমৰ বন্ধ দিছে অ'।
আচ্ছা, চামাৰ ভেকেচন মানে
অ'। কলেজ-তলেজ নাই ডাইৰেক্ট টোপনিৰ পৰা উঠিছো দহটা বজাত, দহটা বজাত উঠি কেনে অলপমান তলে-চলে দি ফুৰিব গ'লো ফিল্ডে-চিল্ডে যাই কেনে বহিলো গেম-চেম
তাৰমানে আপুনি পাহাৰত থাকে?
অ'।
ময়ো পাহাৰত থাকোঁ।
অ'। ফিল্ডে-চিল্ডে গ'লোঁ। তাৰপিছত
ফিল্ডত গৈছে আপুনি খেলে নেকি এনে মানে ফুটবল ক্ৰিকেট খেলে নেকি?
ক্ৰিকেট খেলো মাজে মাজে, ফুটবল খেলো।
মানে কোনটো বেছি খেলে ক্ৰিকেট খেলে নে, ক্ৰিকেট খলে নে ফুটবল খেলে?
ফুটবলটো বেছি ভাল লাগে। দৌৰি দৌৰি না দৌৰোতে বহুত ভাল লাগে।
এতিয়া যদি আপোনাক এ কোৱা হয় যে এতিয়াত টো আপুনি আপুনি যে জানেই যে ভাৰতত ক্ৰিকেটটো বেছি এ জনপ্ৰিয়। ক্ৰিকেটটো বেছি চলে। এতিয়া আপুনি ক্ৰিকেটত বেয়া পায় নে কি নে ভাল পায়?
ভালে পাওঁ ভালে পাওঁ কিন্তু মই খেলিব নোৱাৰো।
হেইটো মানে ফুটবলতকে নোৱাৰে আৰু। ফুটবল বেছি পাৰে?
অ', ফুটবলটো সৰুৰ পৰাই খেলিছো যে।
অ'। পিছে আপোনাৰ ফুটবলৰ এ, অ', মোৰ মতে মোৰ মতে মোৰো ফুটবলে ভাল লাগে, মই সৰুৰ পৰা ফুটবল বেছি ভাল পাওঁ, কিন্তু ক্ৰিকেটও ভাল লাগে। এ কিন্তু ক্ৰিকেট ময়ো ইমান এটা খেলিব নোৱাৰো, ফুটবল যিটো ন ফুটবলটো মানে কি দৌৰি থকা যায়, এনাৰ্জিও এ মানে মানে লাগে খেলি আছো বুলি ক্ৰিকেটত মানে কেনেকুৱা, এ বেট ধৰা ফিল্ডিং বা তিন্তিপ মানে বেছি এনাৰ্জি এনাৰ্জি নাযায়। বা অলপ তেনেকুৱা, কিন্তু ফুটবলত কি হয় দৌৰি দৌৰি থাকা এ বলৰ পচে দৌৰি থাকা, নিজৰ এটা স্কিলো বাঢ়ে হয় ন নাই? এটা আমি আমি আমি সেফটিকে চলাব মনে এ যে এতিয়া চাব ফুটবলত যদি ধৰি থাকোঁ আমাৰ পৰা চাঞ্চ বা দুখ পোৱা চাঞ্চ বেছি থাকে। ক্ৰিকেটতকে, এতিয়াতো আমাৰ কি এটা এ মানে ম'নত এটা সে থাকে যে আমি চেফটিকে যাব লাগিব। আমি সাৱধানে যাব লাগিব ত' সেই বস্তুটো মানে নিজৰ এ নিজৰ যিটো আমাৰ ৰিয়েল লাইফতো তেনেকুৱা মানে ঘটনাবোৰ যিটো তে তাৰে পৰা সাৱধান। মানে তাৰো পৰা সাৱধান হোৱা যায়, যিহেতু আমি ফুটবল, ফুটবল খেলিলে যিহেতু এটা এ থাকে ন, ভয় থাকে ন যদি দুখ পাওঁ, পৰি যাওঁ বা কিবা হয় ন নাই তেনেকুৱা হয়। ত' সেকাৰনে আহ ফুটবলটো বেছি লাগে। পিছে আপুনাৰ ফুটবলৰ এ প্ৰিয় খেলোঐ কোন?
মোৰটো ৰোনাল্ডো।
ৰোনাল্ডো!
অ'।
আজি কালিতো আপোনাক কওঁ যে আপুনিতো ফুটবল ভাল পায়। ত' ৰোনাল্ডোৰ বাহিৰে কাক কাক চিনি পায়?
ৰোনাল্ডোৰ বাহিৰে মই মেছিক চিনি পাওঁ, নেইমাৰৰ, এমবাপ্পে
হেল্ল'?
আৰু, আৰু বহুত কেটা চিনি পাওঁ। কিন্তু নাম কি
ন অ', হয় হয় নাম অ', নাম কিছুমান মনত নাথাকে দিয়কচোন। কাৰণ
হুম।
সেইবোৰ নাম অলপ কঠিন টাইপ লাগে। কিন্তু আপুনি পুৰণা ফুটবল প্লেয়াৰক চিনি পাৰে নে এটা যে ব্ৰাজিলৰ এ বহুত ডাঙৰ প্লেয়াৰ খেলুৱৈ আছিল?
পেলে।
অ', হয় হয় ধৰিব পাৰিছে আপুনি। এ তেওঁ তেওঁৰ কথাটো আপুনি জানে পাঁচ পাঁচটা ৱৰ্ল্ড কাপ তেওঁ জিকিছে।
অ', অ', অ'।
তেওঁ তেওঁ এগৰাকী কব গ'লে মহান ব্যক্তি আৰু ফু-ফুটবল খেলুৱৈ ফুটবল মানে কি খেলৰ। আৰু আপুনি ক্ৰিকেটৰ এ প্লেয়াৰ মানে ক্ৰিকেটৰ ভিতৰত কোন খেলুৱৈ বেছি কি
মইতো ধনীক বেছি ভাল পাওঁ।
হয় নেকি
তেওঁ ৰিটায়াৰ হৈছে কিন্তু তাকো তেওঁৰ
অ অ হয় ৰিটায়াৰ হৈছে অ হয় ভাল ভাল লাগে তেওঁৰ যিটো মান-মানসিকতা তেওঁৰ ভাৱ ধাৰাবোৰ ভাল ভাল লাগে উম। আৰু আপোনাক যদি কওঁ যে মানে ভাৰতত ভাৰতৰ মানে খেলুৱৈ বাদে আপুনি, বাহিৰৰ উম, মানে ভাৰতৰ বাহিৰৰ। এ কোনটো ক্ৰিকেট খেলুৱৈক আপুনি বেছি ভাল পায়
ভাৰতৰ বাহিৰৰ
মানে ভাৰতৰক এৰি দিয়ক, ভাৰতৰ বাহিৰে কোনটো প্লেয়াৰক বেছি ভালকে এ, মানে বেছি ভাল পায়?
উম নামটো মনত অহা নাই
এতিয়া মানে চিনি নাপাব পাৰে
উম।
অ মানে কি ভা ক্ৰিকেটটো আচলতে ভাৰতত মানে খেলুৱৈবোৰে ক্ৰিকেট বহুত হেৰি কৰিছে আৰু মানে কি ভাৰতৰ ক্ৰিকেটৰ বেছি হে আছে বাকীবোৰ দেশতকে। এতিয়াতো, চাইনাও আহি আছে অ ক্ৰিকেটত। ত' আহ, আগলে চাগে চাইনাও চাগে ৱৰ্ল্ডকাপ চল্কাকাপ বা এইবোৰো ক্ৰিকেটৰ যিবোৰ খেল সেইবোৰ খেলিবও পাৰে। আৰু আপোনাৰ মানে কি এতিয়াটো জানেই চাগে যে অ হেৰি যে আমাৰ অলিম্পিক খেল যে হয়, তাতে ক্ৰিকেটো এ যোগ কৰিছে, ত' আপুনি চাগে চাইছে এতিয়া অলিম্পিকৰ পৰা মানে কি অলিম্পিকৰ যিটো হেৰি ইনষ্টাগ্ৰাম পেজটো তাতে ক্ৰিকেটক জইন কৰাৰ সময়ত তেওঁ কাৰ ফটোত দিছিল গম পাই নে নাই
কাৰ
ক্ৰিকেট কিন্তু হৈছিল ইংলেণ্ডত, ইংলেণ্ডত এ জন্ম হৈছিল ক্ৰিকেটতৰ কিন্তু অলিম্পিকৰ যিটো এ, হেৰি হ'ল এহ অপেনিং হ'ল, মানে অপেনিং কৰিলে যিটো ক্ৰিকেট যোগ কৰা হল তাতে দিছিল বিৰাট কোহলিৰ ফটো, কাৰণ ক্ৰিকেট বুলি কলে বিৰাট কোহলিক মানে আজি আজিৰ যুগত চবেই জানে আৰু বিৰাট কোহলিৰ জনপ্ৰিয়তাৰ প্ৰিয়তাৰো বেছি জনপ্ৰিয়তাতো সেইকাৰণে তাতে দিছে ত এই এইটো এটা গৰ্ব গৰ্বৰ মানে কি হেৰি আৰু গৰ্বৰ কথা। যে ভাৰতৰ খেলুৱৈ তেওঁতো বহুত ওপৰত, মানে কি এ, বহুত জনপ্ৰিয় ন, তেওঁ বহুত ভালো লাগে তেওঁৰ বিজনেচ মাইণ্ডটো বহুত বেলেগ।
আহ।
আৰু আৰু বেছিকে আ আ, আপুনি এ, ভাৰত, ভাৰতৰ ফুটবল প্লেয়াৰ চিনি প না ফুটবল খেলুৱৈ
ভাৰতৰ ফুটবল প্লেয়াৰ
চুনিল চিটিৰ নাম শুনিছে?
কি কলে?
সুনীল, সুনীল ছেত্ৰীৰ নাম শুনিছে?
সুনীল ছেত্ৰী অ, নামটো শুনিছো।
অ, তেওঁ হ'ল ভাৰতৰ প্লেয়াৰ, তেওঁ এ ভাৰতৰ খেলুৱৈ, কিন্তু তেওঁ ৰিতাইয়াৰ হল দিয়কচোন, তেওঁ জানে নে নাই তেওঁ এ, তেওঁ মানে তেতিয়াতো ৰিটায়াৰ হ'ল কিন্তু এ, এটা সময় আছিল তেওঁ আহ ৰনাল্ডৰ মেচি মেচিৰ পিছত তেওঁৰ, তেওঁ আহিছিল। মানে গোটেই বছৰত মানে কিমান বেছি গল কৰা। মানে বেছি গল কৰা খেলাৰ ভিতৰত, তেওঁ কিন্ত ইণ্টাৰনেশ্যনেলী এ, ফিফৰ্লড কাপ বা তেনেকুৱা খেলতো ভাৰত যোৱা নাই এতিয়ালৈকে। কিন্তু গৰ্বৰ কথা, যে তেওঁ তিন নম্বৰ ৰনাল্ড আৰু মিছি ভিতৰত মিচিৰ পিছত ত এ খেই হিচাপত তেওঁ কিন্তু আহ জনপ্ৰিয়তাটো সিমান নাই কাৰণ ভাৰতত ফুটবল, খেলটো ইমান ছাপোৰ্ট কৰা নহয়, যিমান ক্ৰিকেটৰ কৰা হয়।
উম।
সেইটোত আচলতে ক ফু ফুটবলো আচলতে আগবাঢ়িব লাগে আপুনি কি ভাবে বা বাঢ়িব লাগে
বাঢ়িব লাগে।
অ, কিন্তু আহ সেইটো বস্তু দেখা যায় আম আমাৰ উত্তৰ পূৰ্বাঞ্চলত আৰু এ দক্ষিণ ভাৰতত, এইটো এইটো আপুনি লক্ষ্য কৰিব, মানে, আমাৰ যিটো উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰ সেইবোৰে বেছি মানে ক্ৰিকেটতকে বেছি ফুটবল বেছি খেলে। আপুনি চাব।
উম।
অ, তেতিয়া আপনি, এ গান চান শুনে নেকি
গান খুনো।
কাৰণ আছে
মই। মই এছামিচে ইন শুনো আৰু হিন্দীও শুনো। এছামিছৰ ক'ব গ'লে মই জুবিনৰ শুনো। আৰু, হিন্দীৰ তোমাৰ আৰজিত সিঙৰ শুনো।
মানে, পচন্দ কৰে
ফাষ্ট জুবিন। উমহ। জুবিন বেছি পচন্দ, হিন্দীৰ ভিতৰত অৰিজিত সিং অসমীয়াৰ ভিতৰত জুবিন।
হয় হয় ত' আপুনি এ জুবিন জুবিনদাৰ আপুনি ইণ্ডিয়ান শুনিছিলে নাই?
শুনিছোঁ।
হিন্দী গানো গাইছিল, তো বহুত
অঁ।
নাম নাম কৰি আছিল এ মুম্বাই যায়, বলিউডত যায়। কোনটো আপোনাৰ বেছি প্ৰিয়?
ইয়া-আ-লি।
ইয়াৰ আ দি হয়, ত পৰা- গোটেই ভাৰতবৰ্ষতে, গোটেই বিশ্বতে তেওঁ প্ৰপোলাৰ হৈ গৈছিল, তেওঁ জনপ্ৰিয়তা বাঢ়ি গৈছিল। আজি তেওঁ এতিয়া নাই দুখৰ কথা কিন্তু এটা- অসমৰ নাম কৰি গৈছেতো। এতিয়া যদি আপোনাক বাহিৰত- যায় কয়- অ -অসম কিহৰ কাৰণে ব্যিখাত? ত- জুবিনক কিন্তু চিনি পাব, চবে চিনি পাব।
আ।
এটা বিশ্ব ৰেকৰ্ড ৰেকৰ্ড কৰি গ'ল ন, তেওঁৰ যিটো আমাৰ তেওঁৰ- শেষ যাত্ৰা, যিটো শেষ বিদায়। ত সেই বিদায়টো কি হয়- গোটেই বিশ্বৰ ভিতৰত চাৰি নম্বৰত আহে, ত এটা গৰ্বৰ কথা। প্ৰথমত চাগে কোন, প্ৰথমত চাগে মাইকেল জেকচন আহে নেকি?
অঁ।
প্ৰথমত চাগে মাইকেল জেকচন আহে। অঁ, মাইকেল জেকচন তো বহুত এই জনপ্ৰিয়তা মানুহ আছিল। তেওঁক চিনি পোৱা নাই আপুনি?
তেওঁক চিনি পাওঁ।
অঁ, ভাল গান গাইছিল তেওঁ। তেওঁৰ এটা- দিনেই বেলেগ আছিলে, দিয়ক তে আজিলৈ হ'ব ৰাখিছোঁ।
অহ।